কি কৰি আছা?
হেল্ল'? হেল্ল'? এইয়া, এইয়া তাঁতখন অকমান বৈছো।
অ'! তাঁত লগাইছা নেকি?
তাঁত, চাদৰ লগাই থোৱা আছে।
অ' অ'! চাদৰ কিমান, সৰহ- সৰহকে লগাইছানে?
সৰহকে নাই লগোৱা, তিনিখনহে লগাই থোৱা আছে।
অ'! মই আছোঁ। এই, এনেই কঠীয়া পাৰি থৈছিলে, কঠীয়াখিনিকে চাই আছোঁ।
অ' অ'! মাটি ৰোব হোৱা নাই?
ওচৰ মানুহ এঘৰ গৰুৱেও খালে।
অ'! গৰু বান্ধিবলে ক'ব লাগিছিলে?
তাকে, গৰু বান্ধিবলে ক'ব লাগিব। এইবাৰ আহিলে আৰু কম আৰু বোলোঁ, গৰু বান্ধিব আৰু পায়।
অ' অ'! বান্ধিছে বাৰু মানুহবোৰে, এতিয়া এইফালে গৰু। আমাৰ ফালে।
অ'! তোমা, অ'! তোমালোকৰ ফালে বান্ধিছে? আমাৰ ফালে, জানোঁ পাই! বান্ধিছে নে নাই। অ' অ'! তাৰপৰা সেই, তাকে চাই আছোঁ, কঠীয়া খিনিকে।
অ'! অ'!
এ, মানে নঙলাডাল সেৰেঙাকে দিলে যে, ছাগলী সোমাই।
অ'!
উম, তাৰপৰা সেই, ছাগলীও আহিছিলে, খেদিছোঁ, খেদি পেলাই আৰু এনেই, কঠীয়ানিতে ৰৈ আছোঁ আৰু।
অ'! অ'! অ'!
এতিয়া, খেতি-বাতি ইমান কষ্টকে কৰিব লাগিব! নেচালে, নহ'ব নহয়।
হয়, হয়, তো! খোৱা-বোৱা কৰিলেনে?
খোৱা-বোৱা কৰিলোঁ। ওচৰতে মিটিং এখন আছিলে, তাত চাহ-তাহ খালোঁ। খাই পেলাই, বেলেগে পিছত, ভাত খাবলৈ মন নগ'লে।
অ'! মই সেই, অকমান সেই, শুলোঁ।
অ'! অ'! অ'!
তাৰপৰা উঠি, চাহকন খাই, আকৌ তাঁত খনত অকমান বহিছোঁ। তাঁতত বহাই নাই। শালত আৰি থৈছোঁহে।
অ' অ'! মোৰ এবাৰ শুৱলে নহ'লে আজি, দিনটো। সেই, তাঁত লগাইছিলে মানুহ এঘৰত, তাঁতলৈ গ'লোগৈ। আহি এতিয়া, সেই মিটিঙলে গ'লো। গৈ পেলাই এতিয়া, সন্ধিয়া লাগিলেই আৰু।
অ'! ওচৰতে।
ওচৰতে অ'! এতিয়া, ভাত-পানী ৰাতিলে কি? হা!
কি লগাইছিলে?
এ, চাদৰে লগাইছোঁ, ৰঙা পাৰী দি পেলাই।
অ' অ'! আপোনাও দিছে?
অ'! মোৰো লগতে এখনে, মই নেজানোঁ যে, লগতে লোকৰ লগতে, থাপ মাৰি-মাৰি, এখন-দুখন দিলেহে দিয়া।
অ' অ'!
সেইকাৰণে সেই লোকৰ লগতে উম যুতিয়া অকমান লাগি লাগি ভাগি দিলেহে আকৌ এখন দি লগাই দিব।
অ অ বৰষুণ হেৰি দিয়াৰ আগতে সামৰিলে নে?
এ বৰ ষুণ বৰষুণ দিয়াৰ আগত সামৰিলে অ, তাৰমানে চলাবলে নহলগে আজি। উ তাৰমানে সেই কিবা খেলিমেই এখনো চলোৱা নহলে আধাখন মানহে চলোৱা হ'ল।
অঁ মানে ৰাঁচ ভৰাই থৈ দিলে আওঁ।
অ ৰাচ ভাই থৈ দিলে তাৰমানে হেৰি হ'ল বাতি কৰি থাকোতে এইবোৰ ঘৰৰ ঘৰ কে ৰুল ৰুল কে দিছে যে বহুত, সেইবোৰ মিলাই থাকোতে নেই বহুত দেৰি লাগিলে।
অ অ বাতি কৰাও দেৰি হয়নে?
বাতি কোৰাও দেই ববিন কৰি কৰিহে বাতি কৰিছো।
অঁ অঁ সেইটো কাৰণে আকৌ আৰু বতৰটো পটকে বেয়া হৈ আহে।
উ উম উম, এ তোমালোকে আধি চাধি লগোৱা নাই লোকে দিলে মানে।
আমি তেনেকে আধি নবও ঘৰতে লাগেই নহয়।
এইবাৰ মানে মই আধি কৰ মাধিলে সেই লগোৱা যদি মই আমাৰ মালিক সিফালে যায় নহয়।
অ।
গ'লে মানে বোলো মই দি পঠিয়াম বুলি ভাবিছিলো।
অ মই সেই আধি ববলৈ বেয়া পাও, মই লোকৰ এই শিকিছোহে প থম। পতককে ভুল হলে বেয়া লাগে নহয় লোকৰ তাত, হয়ে নহয় বাওঁ?
হয় বাওঁ কথাটো।
অ আৰু তাতে আমাৰ ঘৰতে এতিয়া মায়ে ময়ে আছোৱে আকৌ ভণ্টিজনী যে আছে। সিহঁতলে নলগালেও বেয়া পায় যে।
অ আধি বুলিলে বহুত দিগদাৰ হয়গে মানে।
অ আধি বুলিলে আকৌ ধৰক জোৰ কাপোৰ লগালে অকমান আহল বহলো লাগিব।
অহ।
আৰু ইমান বহলকে বৈও পোৱা নাই তাঁত।
অ সেইটো হয় বাৰু কথাটো দেই।
সেইটো কাৰণে সেই লোকৰ তাঁত এদিন, এতিয়ালৈকে বোৱা নাই মানে পিছত পাই ববও পাওঁ বাওঁ।
অ যদি তোমাৰ একেবাৰে হেৰি হ'লেগে মানে আহিম লগাবাচোন মই দিম। আমাৰ ওচৰৰ মানুহবোৰে টান পায় মানে লগতে লগতে মানে মই জোতা পুতি লাগোগে যে এখন লবলে বৰ টান পাই, বৰ কথা শুনাই।
বৰ কথা শুনাই অ আৰু চাগে হেৰি নেলাগিলেও চাগে কয় আজি অহাই নাই তা‍ঁতত লাগিবলৈ।
অ অ একদম সেই কথা শুনাই মান জনা মানুহে কথা শুনায়েই আওঁ।
হয় নি, উম এ জনা মানুহৰ এনেও অকমান বেছিয়ে নহয়।
বেছি অ অকণমান বেছি কৰে, এতিয়া আমি নেজানো যে আমি মুখেৰে নামাতাকে থাকিবলগীয়া হয় আও।
অ সেইটোৱে সেইটোৱে, এ বাৰু আপুনিও শিকি লওকচোন তেতিয়া আপুনিও পাৰিব নহয় লগাব।
শিকিছো আৰু ময়ো শিকিছো মোৰ আকৌ আ আছে নহয় মেচিন, মই কাপোৰ চাপোৰ চিলাও নহয়, হা মই কাপোৰ চাপোৰ চিলাও মোৰ লাইনতটো বেলেগ। মইয়ো সেইটোত অ', ব্লাউজ শিকিছোহে, ব্লাউজ শিকিছোহে। ওচৰৰ বোৱাৰী এজনীয়ে মই দুইজনীয়ে একেলগে শিকিছোঁ, খুৰী এজনীৰ পৰা।
অ', অ',
তাইয়ে আনিছিলে কেপচ্ কাটিঙৰ ফৰ্মা কেইটা, তাইৰ লগতে বোলো তাই পৰাই মইয়ো হেৰি কৰি শিকোঁ।
অ', অ', আজিকালি সেইবোৰ অৰ্ডাৰ দিবলৈ পাই নহয়। কাটিঙৰ সেই
অৰ্ডাৰ দিবলৈ পাই, হেৰি মই আকৌ সেই মোবাইলৰ সেইবোৰ নাজানোঁ নহয় একো।
অ', অ'।
উম্, অকল ফোনটো মাৰিব জানোঁ আৰু কথা পাতিব জানোঁ।
অ', মানুহজন আছেনে?
আছে আছে, মানুহজন আছে। ওচৰৰ মানুহে এজন ও, আ, হা
এইফালে বহুত দিন অহাই নাই।
এ মানে সময়ে মিলাব নোৱাৰে, এজনৰ কাম আছে, কামলৈ যায় তাৰাপা আকৌ। পথাৰত কোৰ মাৰিছে, এইকেইদিন দবাদৱ।
অ', হেৰি এই হেৰি, আমাৰ লগৰ যে, সেই মানুহজনী সেই আমাৰ সিহঁতৰ ছোৱালী হঁতৰ লগৰ।
অ', অ'।
আজি সেই তাত ভাওনা চাবলৈ মাতিছিলে।
অ'।
তাৰপৰা এতিয়া বতৰতোও বেয়া, জানোঁ এতিয়া মানুহজন যায়ে নে নাযায় নে!
অ', মানুহজনৰ লগত পাতি ল'বা যায় নে নাযায়?
তাকে পাতি ল'ব লাগিব, মানুহ লগ মানুহজনীয়ে ফোন কৰি কৈছে, কৈছে একদম এই মোলে এতিয়া সাতটা বজাৰ আগত ফোন কৰিবা দেই, ভাত বনাব লাগিব নহয়।
অ', কি ভাওনা বা!
জানোঁ পাই, কি ভাওনা পাতিছে। আজি বাৰ্ষিক আছিলে।
অ'অ'অ', দিনৰ হ'লে বাৰ্ষিকলে নামাতিলে, ৰাতি ভাওনা চাবলে মাতিছে।
অ', দিনতো মাতিছিলে হেনো হেৰি সেই মানুহজনে। মই আকৌ সেই গমেই নাপাওঁ, এতিয়া ফোন কৰিলতহে গম পাইছোঁ।
অ'অ', ভাওনা ময়ো বহুত দিন চোৱা নাই। আ আমাৰ এইফালে ভাওনা চাওনা তেনেকে নপতাই হৈ থাকিল আৰু।
অ', আমাৰো এইফালে এতিয়া ভাওনা নাই পতা নহয়, হেৰি বাৰ্ষিক এইবাৰ নাই পতা নহয়। নামঘৰ ভাঙি থোৱা আছে যে।
অ', অ'।
অ', বাকি হেৰি ছোৱালী আহিছেনে?
ছোৱালী অহা নাই, ছোৱালীৰ পৰীক্ষা পালেহি যে!
পৰীক্ষা, এইবাৰ মেট্ৰিক দিব ন?
অ', মেট্ৰিক দিব অ'।
অ', অ', তাই পঢ়া-শুনা ঠিকে কৰিছে নহয়।
জানোঁ পাই, কি কৰিছে আৰু পঢ়িছোঁ বুলি কয়।
অ', আপুনি গৈছেনে?
হয়। মই গৈছিলোঁ অলপ দিনৰ আগতে, ওচৰৰ বোৱাৰী এজনী, খুৰী এজনী তাৰপা দেওৰ এজন, তাৰপা আকৌ ল'ৰা, ভাই ভাই ভতিজা এটা এনেকে গৈছিলোঁ, তাৰপা হেৰি পঢ়িছোঁ বুলি ভাল ভাল অঁ।
অঁ মা হেই, ও মা সেই বিদায় সন্মিলনী পাতিলে স্কুলত
পাতিলে অঁ পাতিলে।
অঁ অঁ, আও কিবা বঁটা এটাও পাইছিলে নহয় মায়ে।
হাঁ?
মায়ে কিবা বঁটা এটা পাইছিলে যে আনিলেগে নে?
অঁ কাব্যশ্ৰী বটা পাইছিলে, আনিলে আনিলে। কাব্যশ্ৰী বঁটা পা আকৌ মৰিগাঁত বেলেগ কিবা এটা বঁটা পালে।
অঁ, মই মানে হে এ মোবাইলতে পাইছিলো আপোনাৰ সেই ষ্টে ষ্টেটাচ পাইছিলো যে অঁ অঁ।
অ'
আৰু হেৰি, বহুত দিন খব ফোন এটাও কৰা নাই আপুনিও, ময়ো ফোন কৰিবলৈ সময় পোৱা নাই।
এ মিলাবই পৱা নাই, মোৰ ফোনটো বেয়া হৈছিলে যে।
অঁ।
তাৰপিছত এই, ফোনটো বেয়া হোৱা পা ৱে নাম্বাৰ বিলাক চ'ব হেৰাই গুচি গ'ল আও, মোৰ ফোনচোন নাই আও।
অ', এতিয়া চাগে মই ফোন কৰিলতহে আপোনাৰ হেৰি হৈছে।
অঁ নাম্বাৰটো পাইছো অঁ, সেইটোয়ে, তাৰা ছোৱালী স্কুলত দিলা নহয়, গৈ আছ
স্কুল গৈ আছে, অঁ।
অঁ, পৱা হৈছেগে আও অকলে অকলে যাবলে?
অঁ, অঁ, হাঁহ খাব নেকি? অঁ।
হাঁহ খাব পায়ি, খাৱত কি তোমালোকে খাই আছা নেকি?
এই, আমাৰ ওচৰৰ মানুহ এজনীয়ে লৈ গৈছে হাঁহ এটা দেখি পেলাই সুধিছো, আপুনিও খাই নেকি?
অঁ, খাব পায়ি, এতিয়া আমি ক'ত পাম আও হাঁহ? আমাৰ ইফালে হাঁহ চাঁহ পুহিবলে নো পোঁহে নহয় মানুহে, আমাৰ ইয়াত বিচাইয়ে নাপায় সেইবোৰ।
অঁ, আমাৰ ইয়াত ধেই হাঁহ।
অঁ, আমাৰ ইয়াত হাঁহ চাঁহ নোপোঁহে, মই হাঁহ পোঁহা দেখাই নাই মানুহৰ ইয়াত।
আজি বতৰটো ভাল হৈছিলে আক' হাঁহ খাবলৈ।
হাঁহ খোৱা বতৰ, উ।
অঁ, বতৰটো ঠাণ্ডা যে, আমি অ'ক এই বহুত দিন মাছ-মাংস খোৱাই নাই, এই মাজতে গাঁৱলে গৈছিলো, তাতে খাই আহিলো।
অঁ, আমাৰো খোৱা নাই, আমাৰ মাছ, মাছতো খাই থাকো বাও, আমাৰ সেই ৰাতি ৰাতি জুচ চাবলে যায় নহয়।
অঁ, আমাৰ এই কেইগিদিন মাছো খোৱা নাই, এ মে বেপাৰীয়ে হে পাহে লওঁ, বেপাৰী অহাই নাই এইকেইদিন।
অ', বেপাৰী আমাৰ ফাল, আমাৰ জোচাৰে মা ছ পাই, বেপাৰী ব'কে নাহে, বেপাৰীৰ লগত ইমান কথা নাই। এই ওচৰতে নদী এখন আ ছে নদীখন পা মানে এনে পানী এটা সু্তি এটা গুচি আহে নহয়
অঁ, অঁ।
এই, পানীটো বেছি হৈ গ'লে মাছটো উঠি আহে।
অঁ অঁ।
এ, তাতে মাছ পাওঁ আও।
অঁ, লাঙি পাতে?
অঁ পাতো ওঁ
আপোনালোকৰ ফালে, সেই জাকৈ মাইয়ো মাছ ধৰে নহয়?
জাকৈ মাৰি ধৰে, আমাৰ ওচৰতে দেউৰী গাঁও এখন আছে নহয়, দেউৰী গাঁৱৰ সেই মানুহবোৰ জাকে-জাকে জাকৈ মাৰিবলৈ আহে।
অঁহ', -অঁহ',। আপুনি শিকিব আকৌ জাকৈ মাৰিবলে।
শিকিয়ে, শি- কিব লাগিব ইহঁতৰ, এই মোৰ আকৌ জোকলে ভয় লাগে যে, মই সেইকাৰণে হেৰি জাকৈ পানীত নামিবলৈ ভয় লাগে আৰু।
অঁ', -অঁ',।
মাতি ৰুবলৈ যাওঁতে এনেই ওচৰ মানুহ কেইজনীৰ লগতে অকণমান যাওঁ।
অঁ', -অঁ',।
জপিয়াই থাকিব লাগে এনেই ৰুব পাৰোঁ কিন্তু হেৰি- অকল জোকৰ ভয়তে'হে হেৰি, উমঁ।
কৰে নে খেতি?
ঘৰতে কৰো অকণমান'হে আমাৰ।
অঁ', -অঁ',। আমাৰ ফালেকে আহিবচোন ৰুবলৈ আমাৰ এইফালে ৰোৱনীয়ে নাই পাবলৈ।
অঁ', তেতিয়া হেৰি আকৌ ৰোৱা টাইমত খবৰ দিবা, আমাৰ এফালৰ মোৰ লগৰ কেইজনীমান আছে। আছে, গুচি যাম গোটেই কেইজনী। ইয়াতে হেৰি ইঘৰ, সিঘৰ আমি এনেকে ৰুই দিও।
অঁ।
উমঁ।
মই এই খোজকাঢ়ি‌-কাঢ়ি ওচৰ মানুহ এঘৰলৈ আহিলো।
অ' ওলাই আহিছা।
ওলাই আহিছো অকণমান ৰাস্তা-ৰাস্তাই।
অ', -অ', আমাৰো এই ওলাই আহি- ছে ৰাস্তা-ৰাস্তাই ওলাই-ওলাই আহি আমাৰ ঘৰৰতো এ দুজনীমান বহি আছে সি।
অঁ',। মই এই ওলাই আহিছো বাৰু হ'ব দিয়ক মই পালোহি।
অঁ', -ঠিক আছে।
অঁ', -অঁ',।